কোৱা।
কি কৰি আছা তুমি।
হয় এনেই বহি আছো তুমি।
মইয়ো এনেই বহি আছো পিছে ভাত খালে ন খোৱা নাই তুমি।
হয় ভাত খালো তুমি খালানে।
অ খাম এতিয়া পিছত অ বাকী তুমি ঘূৰি ভাল পোৱা নে নোপোৱা।
হয় মই ঘুৰি ভাল পাওঁ বহুত আৰু তুমি ভাল পোৱানে।
অ মইয়ো বহুত ভাল পাওঁ বহুত নতুন নতুন ঠাই ফুৰি ভাল পাওঁ নতুন নতুন জাগা চাবলৈ যাই মই বহুত ভাল পাওঁ।
হয় এনেই তুমি কোন কোন জাগাত বেছিকে ফুৰি ভাল পোৱা।
উম ক'বলৈ গলে মই মেইনলি উম যেনেকা পাহাৰ নদী চদী যেনেকা নিজৰা চিজৰা বিল। হয় এনেকুৱা বহুতো জাগা এনেকুৱা বহুতো ঠাই আছে নহয় যেনেকুৱা জাগাই বহুতো ধুনীয়া প্ৰাকৃতিক সৌন্দৰ্য্য আছে মই সেনেকুৱা জাগা যাই বহুত ভাল পাওঁ তুমি।
হয় হয় মোৰ মই সেইবোৰ জাগাতে যাই কিনে ভাল পাও মানে পাহাৰবোৰ মোক বহুত ভাল লাগে পাহাৰ তেনেকুৱা মানে ছিকিম হল শ্বিলং হল ন সেইবোৰত মানে বেছিকে মানে পাহাৰ আছে ন সেইবোৰ জাগাত যাই কিনে ভাল লাগে আৰু তোমাক মানে সেনেকুৱা কিবা জাগাত। ভাল লাগেনে।
অ ম কমেই কবলৈ গলে পাহাৰ তাৰপিছত বৰফ থকা জাগা এনেকুৱা নদী এনেকুৱা জাগা বহুত ভাল লাগে মানে যে মানে যেনেকুৱা জাগাত মানুহ চানুহ নাথাকে অকল প্ৰাকৃতিৰ মাজৰে প্ৰকৃতিৰ মাজৰে বহি থাকিব পাৰো সেনেকুৱা মোক জাগা বহুত ভাল লাগে। আছে আমাৰ এই আমাৰ ইফালে অসমতো বহুত জাগাত তেনেকুৱা আমাৰ ধুনীয়া ধুনীয়া ঠাই যত য যাই পাইছো। বাকী তুমি এনেকুৱা জাগা আছে যত। যাই পিনে বহুত ভাল পোৱা এনেকা যাই পাইছা।
হয় মই যায় পাইছোঁ ছিকিমত গৈছিলো আৰু শ্বিলঙত গৈছিলো শ্বিলঙতো বহুত ঠাণ্ডা আছে আৰু এনে পাহাৰবোৰ আছে মানে তাতে প্ৰাকৃতিক সৌন্দৰ্য্য বহুত ভাল আছে আৰু ছিকিমতো বহুত ভাল আছে আনি আৰু তুমি গৈ পাইছানে সেনেকুৱা জাগাত।
অ মই এনেকুৱা বহুত জাগাত এনেকুৱা যাই পাইছো বহুত ধুনীয়া লাগে যায় এনেকুৱা জাগাত এনেকুৱা জাগাত গলে আৰু ঘৰত গুচি আহিব মনে নাযায়। বাকীটো অ কোৱা। বাকী তুমি। ভ্ৰমণ যে কৰা ৰেলেৰে যাই কৰি ভাল পোৱা ন গাড়ীতে যাই না এৰপ্লেনেৰে কৰি ভাল পোৱা।
হয় মই বেছিকেতো ৰেলেদি ভাল পাওঁ গাড়ীদি আমিতো। সদায় যায়ে থাকো মানে কৰবাত ওলাই গলেতো এনে গাড়ী দিয়ে যাওঁ বেছিকে সেইকাৰণে মই ৰেলেদি ভাল পাওঁ এনে ভ্ৰমণ কৰিবলৈ ৰেলেদি ভাল লাগে অচিনাকি মানুহৰ লগত কথা পাতিব পাৰি আৰু বাহিৰৰ। সৌন্দ্যৰ প্ৰাকৃতিক সৌন্দৰ্য্য চাই চাই যাব পাৰি বাহিৰৰ বহুত ধুনীয়া ধুনীয়া বস্তু চাব চাই চাই যাব পাৰি সেইকাৰণে মই বেছিকে ৰেলতে যাই ভাল পাওঁ আৰু ফ্ৰেণ্ডৰ লগত ফেমিলিৰ লগত গ'লেও মানে কথা পাতি পাতি যাব পাৰি আৰু বহুত ভাল লাগে আৰু তোমাক ভাল লাগেনে সেনেকুৱা।
অ মকৌ মেইনলি কবলৈ গলে ৰে'লতে যাই ভাল লাগে কাৰণ ৰেলত আমাৰ বন্ধু বিলাক যেতিয়া একেলগে ফুৰিব যাওঁ একেলগে ধেমালি হাঁহি পিনে পুৰা এনেকে পুৰা একদম যাত্ৰাটো আমি পৰা ভালকে অনুভৱ কৰি লও যাতে কেনেকে যাই লাগে এইটো ৰেলৰ পৰা একদম ধুনীয়া একদম প্ৰাকৃতিক সৌন্দৰ্য দেখা পাওঁ ত সেইটো মানে মেইনলি ক'বলৈ গ'লে ৰেলদিয়ে যাই ভাল লাগে গাড়ী আৰু এৰপ্লেন দি যাই ভাল লাগে কিন্তু যিমান যওক ৰেলেৰ যি সৌন্দৰ্য পা সেইটো মানে ৰেলতে যাই ভাল লাগে
হয় এনেই তুমি প্লেনত উঠি পাইছানে
অ দুবাৰ মান গৈছিলো উঠি উঠি পাইছো তুমি
হয় মইতো পোৱা নাই এনেই ক'ত ক'ত গৈছিলা
অ মই একবাৰ দিল্লী আৰু কলকতাত যাব লগা হৈছিল সেইটো কাৰণে গৈছিলো প্লেনত যাব লগা হৈছিল
হয় এনে ট্ৰেইনত মানে যেতিয়া প্লেনত গৈছিলা তুমি ক'ব পাৰিবানে তোমাৰ মানে কেনেকা আছিল প্লেনত মানে তুমি যেতিয়া কৰিছিলা ট্ৰেভেল তোমাক কেনেকুৱা লাগিছিলে
যেতিয়া মই এৰোপ্লেইনত যেতিয়া প্ৰথমবাৰ ট্ৰেভেল কৰিছিলো ভালে লাগিছিল কাৰণ প্ৰথম প্ৰথম যাত্ৰা আছিল প্ৰথমবাৰ উঠিছিলো তো অলপ ভয় লাগিছিল কিন্তু বহুত ভালো লাগিছিল যাই কিনে একদম যেতিয়া মই বেছি ডাঙৰ হোৱা নাছলো মই সৰুও আছিলো তেতিয়া বহুত ত' তেতিয়াই গৈছিলো বহুত ভাল লাগিছিল যেতিয়া মই ফাৰ্চ টাইম এৰোপ্লেনত বহিছিলো বাকী তুমি বৰষুণত যাত্ৰা কৰি ভাল পোৱা নে নে ৰ'দত যাই বেছি ভাল পোৱা
হয় বৰষুণতো এনেকুৱা কিবা মানে যাত্ৰা কৰিব নোৱাৰিয়ে সেইকাৰণে মই এনেট ৰ'দত ৰদতেযাওঁ এনে মানে ঠাণ্ডা বতৰ থাকিলে আৰু যাওঁ আৰু তুমি
আমাৰতো মেইনলি এনেকুৱা বেছি ৰদো হ'ব নালাগে বৰষুণো বেছি নহলে সেনেকুৱা বতৰ হলে ভাল লাগে ফুৰিবলৈ গৈ বৰষুণ দিলে বেছি বেছি ভাল নালাগে বোকা চোকা হৈ যায় ৰ'দ বেছি হ'লেও অলপ কষ্ট হয় গমেই পাইছা ৰ'দ দিলে অলপ
হয়
উম বাকী তুমি দীঘলীয়া যাত্ৰা কেতিয়াবা অনুভৱ কৰি পাইছা নেকি বহুত দূৰলৈকে গৈছা আৰু বহুত কেইদিনৰ কাৰণে
হয় হয় গৈছিলো মই এবাৰ মানে কেৰেলা গৈছিলো বহুত দিনৰ কাৰণে গৈছিলো মানে বহুত ভাল লাগিছে অ মোৰ চাৰি দিনৰ আছিল মানে এইটো ট্ৰেইনতে চাৰি দিন থাকিছো মানে বহুত দীঘলীয়া এইটো যাত্ৰা আছিল আৰু থাকি কিছু তাতে দহ দিন মান থাকিলো আৰু এনেকুৱা তুমি গৈছিলানে কৰবাত
অ অ মই এইবাৰেই গৈছিলো মই কলকাতাত আকৌ যাব লগীয়া হৈছিল ত সেইটো কাৰণে মইতো কলকাতত এ পাঁচ দিনৰ কাৰণে যাব লগীয়া হৈছিল ত' তাতে মই একদিন ৰেলৰে যাব লগীয়া হৈছিল ত এনেকুৱা দুদিন অহা যোৱা কাৰণে ৰে'লৰ ব্যৱস্থা হৈছিল কষ্ট হৈছিল ভালো লাগিছিল য়াই
হয় তুমি এনে ক'ব পাৰিবানে ৰেলত কেনেকুৱা সুবিধা অসুবিধা তোমাৰ হৈছে
ৰেলত মানে এনেকুৱাই মানে টিকেট চিকেট কাটি পনে মই যেতিয়া গ'লো বহিলো আমি গোটেই লৰা মা পাপাৰ লগত মই গ'লো তেতিয়া মানে সেইটোয়ে বহুত ভিৰ ভাৰ হয় আৰু ইমান ভাল নহয় মানে লেতেৰা লেতেৰা অলপ হয় জেগাটো মানে ত সেইটো মানে ব ব্যৱস্থাৱা ভাল নহয় ভাল নাছিল তেতিয়া এতিয়া বৰ্তমান ৰেলৰ ব্যৱস্থাবোৰ ভাল হৈছে কিন্তু আগতে তেতিয়া ইমান ভাল নাছিল বাকী তুমি সাগৰ পাহাৰ কোনটো জাগাত যাই বেছি ভাল পোৱা
হয় বেছিকে মই পাহাৰে ভাল পাওঁ সাগৰো ভাল লাগে মোক সাগৰ সাগৰ আৰু পাহাৰবোৰ মানে দুটাই ভাল লাগে এইটো কব নোৱাৰো যে মানে এটাই ভাল লাগে বুলি মানে দুটাই ভাল লাগে আৰু তোমাক
অ মোক কবলৈ গলে সাগৰ ভাল লাগে কিন্তু সাগৰতকৈ পাহাৰ বেছি ভাল লাগে কাৰণ পাহাৰত এটা বহুত ভাল এটা প্ৰাকৃতিক সৌন্দৰ্য পায় যিটো সাগৰ পাব নোৱাৰি মই সাগৰত পাহাৰ যাই মোৰ বেছি ভাল পাও
হয় তুমি এনে মানে ফিউচাৰত ক'ত যাব বিচাৰিছা
ইমফল আমাৰ বহুতো জাগা যাবলগীয়া মন আছে মোৰোতো বৰফ বৰ্তমানতো আমাৰ শিলচৰত বৰফ পৰিলে যাম বুলি ভাবিছো আমাৰ বন্ধু কেইজন মানে আমি ভাবিছো এই এইটো এইটো বছৰৰ শেষৰ ফালে এটা ধুনীয়া চাই একদম ঠাণ্ডাৰ ফালে বৰফৰ জেগাত যাম বুলি ভাবিছো আমাৰ গ্ৰুপটোৱে বাকী তুমিও ভাবিছা নেকি কত বা দূৰ ফালে ক'তবা
হয় হয় হয় মই ভাবিছো যে মই এনেকুৱাই ঠাণ্ডা জেগাত যাম বুলি ভাবিছো ফেমিৰ লগত ফেমলি এটা ফেমলি ট্ৰিপ মানে টো যাম বুলি ভাবিছো লগতে হয় আৰু এই এনেই তুমি ফেমিলিৰ লগত ভাল পোৱা বেছিকে ট্ৰেভেলিং কৰি নে ফ্ৰেণ্ডৰ লগত
নাই ফেমিলিৰ লগত ভালো লাগে কিন্তু আছে ন যিমানো যি হক ফেমেলিকৈ বেছি লগৰ লগত ট্ৰেভেলিং কৰি বেছি ভাল লাগে কাৰণ যিমান লগৰ লগত গলে অলপ ধেমালি চেমালি হয় হাঁহি অলপ ফূতি কৰিব পাৰো ফেমেলিৰ লগত গলে ইমান হাঁহি ফূৰ্তি কৰিব নোৱাৰি নহয় যিমানো যি হক সেইকাৰণে লগৰ লগত গ'লে মই বেছি ভাল পাওঁ তুমি কাৰ লগত যাই বেছি ভাল পাওঁ মা দেউতাৰ লগত নে লগৰবোৰলগত
হয় মোক লগবোৰৰ লগতেই ভাল লাগে তুমি যিহেতু কলা ঠিকে কলা যে লগবোৰক মানে লগৰ বোৰ লগত গলে মানে ভালে হয় যিহে যিহেতু ৰ্ফুতি কৰিব পাৰি ধেমালি কৰিব পাৰি আৰু বহুত কিবা কিবি মানে কথাবোৰ চেয়াৰ কৰিব পাৰি ফেমলি লগত গলেও ভাল যিহেতু মানে ফেমিলিৰ লগতো কেতিয়াবা টাইম স্পেন্ড কৰিব লাগে
অ অ ঠিকেই কৈছে তুমি বাকী তোমাৰ এনেকুৱা কিবা ভ্ৰমণৰ কাহিনী মন আছে যত জুমি যাই বহুত ভাল পাইছিলা এটা আগতে আজিলৈকে যত যাই পাই বহুত ভাল লাগিছে যাই
হয় মানে মই ছিকিমত গৈছিলোঁ তাতে মই ছবেই ফ্ৰেণ্ড মিলি গৈছিলোঁ তাতে ভাল লাগিছে বহুত মানে ইঞ্জয় কৰিছো আৰু পাহাৰত ট্ৰেকিং ও কৰিছো ভাল লাগিছে এইবোৰ মানে মোৰ এতিয়া মেমৰী আছে আৰু এতিয়াও ভাল লাগিছে আৰু তোমাৰ সেনেকুৱা আছেনে?
অ মই এনেকুৱা মেঘালয়ত গৈছিলো মোৰ কাতে গাঁওবে আছে ত মই যেতিয়া বহুত বছৰ যোৱা আছিলো ত লাষ্টত মই বহুত বছৰৰ আগত গলো ত যাই এনেকুৱা তাতে গাঁৱত যাই মানে বহুত ভাল লাগিল আৰু তাতে বহুত ধুনীয়া ধুনীয়া নদী আছে আৰু পাহাৰ আছে এনেকুৱা আৰু তাতে বৰফো পৰে ত এনেকুৱা বহুত ধুনীয়া জেগা ত ব ত সেনেকুৱা তাতে যাই প বহুত ধুনীয়া মেমৰিজ এটা মই পাইছো
আচ্ছা এনে তুমি লাষ্ট টাইম ক'ত গৈছিলা?
মই লাষ্ট টাইম মই মই এইবাৰ শিৱসাগৰ লাষ্ট টাইম গৈছিলো মই আমাৰ লগৰ লগত আমাৰ কলেজৰ পৰা লৈ গৈছিল ত শিৱসাগৰ যাত্ৰা কাৰণে আমাৰ লৈ গৈছিল ত আমি তাৰ লগৰবোৰে মিলি কেনে ট্ৰেইনেৰে শিৱসাগৰ গৈছিলো লাষ্ট টাইম তুমি লাষ্ট টাইম কত যাই পাইছা?
হয় মই লাষ্ট টাইম মই বৰপেতা গৈছিলোঁ মই ফ্ৰেণ্ডৰ লগত গৈছিলো চবে মিলি কিনে গৈছিলো তাতে আমাৰ মানে এইটো কলেজৰ পৰাই লৈ গৈছিলে বৰপেটা গৈছিলো হয় আৰু তুমি ক'ব পাৰিবানে তুমি শিৱসাগৰ গ শিৱসাগৰ গৈছিলা তেতিয়া মানে তোমাৰ তাতে কি মানে সেনেকুৱা মেমৰি আছে ক'ব পাৰিবানে?
অ অ শিৱসাগৰৰ যে মানে যিটো শিৱসাগৰটো আমাৰ অসম আমি যত অসমৰ যে আমাৰ বহুতো পুৰণি চহৰ তাতে বহুতো ধুনীয়া ধুনীয়া চাবলগীয়া ঠাই আছে বহুতো ধুনীয়া ধুনীয়া আকৰ্ষণীয় বস্তু এ মন্দিৰ আছে দেৱালয় আছে পুখুৰী আছে ত' সেইটো জেগালে যাই বহুত ভাল লাগিলে বহুত আনন্দ আৰু আনন্দ অনুভৱ হ'ল তাতে যায় বাকী তুমি যে গৈছিলা বৰপেটা তাতে যে তোমাক কেনেকুৱা লাগিছে?
হয় মোকো বৰপেটা যাই কিনে ভাল লাগিছে আমাৰো এইটো অসমত মানে বহুত ভাল ভাল ঠাই আছে ন এ মই কেতিয়াও যোৱা নাছিলো মানে বৰপেটা ফাৰ্ষ্ট টাইম গৈছিলো ভাল লাগিছে তাতে যাই কিনে হয় বৰপেটাত মানে এটা মানস এইটো আছে ন মানস পাৰ্ক সেইটোত গৈছিলো হয় ভাল লাগিছে
আত্ছা ঠিক আছে তেতিয়াক ধন্যবাদ